হেল্ল'?
কি কৰিছ?
হেল্ল'?
কি কৰিছ?
এয়া আছো স্কুলৰ পৰা আহি। এই এক পক্ষ আছো এনে
পৰীক্ষা কেনেকুৱা হল?
পৰীক্ষা ভালেই হ'ল। তোৰ কেনেকুৱা হ'ল?
মোৰ পৰীক্ষা আজ নাছিলে নহয়, কাইলেহে আছে।
অ' অ'।
তাকে।
এ কি ভাত তাত খোৱা হল নে?
ভাত অথনি ৰাতিপুৱা খাই গলো, পিছত খাম আৰু এতিয়া। এতিয়া, এতিয়া মানে নাখাওঁ আকৌ।
উম' উম'। অ' তাকে এইটো লাষ্ট নম্বৰ, তাপা চেকিং হ'ব চাগে। পাঁচটা, সেই তিনিটা পৰা পাঁচটা হোৱাই নাই নহয় দু দুটকাটো কাৰণে।
অ' অ'।
তাকে।
এতিয়া প্ৰচেচিং হৈছে নাই তাত।
হল, হল।
সেইগিটা হ'ল।
হল।
হল।
হ'ল
অ', অ', অ' তাকে